উম শুনিছো। শুনিছোঁ।
কি কৰি আছা?
এয়াই ভাতগিটা খাই উঠি আহিছো।
ভাত কিহে খালা?
ভাত তোমাৰ দি আলু বনালোঁ।
অ অ
কুন্দুলি ভাজি আকৌ পটলৰ ভাজি।
অ ঢেৰ দুখোন আজি।
আজি কি মনত পৰিলেনো?
এ তোমালোকৰো খবৰ খাতি নাই আও মই ফোন এটা কৰো আও তোমালোকৰ ল'ৰা খুব আহি থাকে নহয়।
অহ্ গৈ থাকে নেকি?
খুব আহে আমাৰ ঘৰত গাহৰি, ছাগলী চাবলৈ পাই নাযায়েই। অথনি সন্ধিয়া লৈকে আমাৰ ঘৰ পৰা যাব। বলে মন কৰা নাই একদম আমাৰ ঘৰত ভিতৰত সোমাই তহিলং মৰিলং কৰিও ফুৰিছে গোটেই। ইমান ধুনীয়া ধুনীয়া মাত। কেইটামান শিকাই থৈছা নে?
উম', - উম ', নকবা এতিয়া।
না হুলা নেকি?
লৰা খোলে অহ ',
অহ ', ভাই কাম পৰা আহিলে নেকি?
আহিলে - আহিলে উম ',
অহ ', দেতা?
উম ', বাবাও এয়া বহি আছে। আম ভাতকিটা খাই আজৰি হৈ আহিছো। তুমি খালা নাই?
মই খালো খাই পেলাই এয়া শোলো আৰু ছোৱালী পঢ়িবলৈ দিলে অকণমান পঢ়িলে তাৰপৰা টোপনিয়ে মাৰিলে দেখোন তাই শুলে ময়ো শোলোহি আৰু। কাক ফোন কৰিম কাক ফোন নকৰিম ভাল আমাৰ আছিলে আলু পিট পিটিকা তাৰপিছত মায়ে মাছ ভাজিছিলে তই মাছ ভাজি দিছিলে তাৰ লগতে খালো আৰু।
অহ ', মানুহজনে ফোন চোন তাকে গম পাইছো নহয় ফোনচোন কৰিছে। কেনাই
ফোন চোন কৰিছে আৰু ম অকমান আগত কৰিছিলে বিজি হৈ আছে আজিকালি বি ব্যস্ততা বেছি। সময় দিবলে টাইম দিবলে। নাই মানে। সময় নাপায় হেনো ফোন বৰকে তেনেকে নকৰে আৰু।
উম', বাকী তোমালোকৰ ওচৰৰ খুুৰীহঁতৰ ভালেই নহয়?
ভালে -ভালেই চবৰে ভাল আজি সিহঁতৰ তাঁত লগাইছিলে। ইমান দেৰি হ'ল এখনহে উঠালে বাকী নুঠালেই।
উম ', তাকে গম তাকি গম পাইছো বাৰু মই অকমান আগত।
বৰষুণ দিলে আকৌ।
উম',
ময়ও থাকিবলৈ দপানত ফুমাইিবলৈ যাবলৈ হ'ল।
ময়ো যোৱা কথা আছিলে তাৰাপা এই দূৰ হয় যে অলপমান। তোমাৰ সেইটো কাৰ? মানে- মানে দূৰ হয় যে আকৌ অকলে- অকলে যাবও নোৱাৰি মানুহজন থাকিলে যাবলৈ ভাল।
অহ ', - অহ ', লৰামনি কৰিব আকৌ আহিবলৈও বেয়া নহয় দিয়া বাৰু।
অহ ', সেইকাৰণে মানে যাব নোৱাৰিলো।
অহ ', - অহ ', তোমাৰ জবকাৰ্ড নাই নেকি? জবকাৰ্ডখন নবনালা কেলে?
জবকাৰ্ড খনেই বনাই দিবলৈ কৈছিলো গুৰুত্বয়ে নিদিলে দেখোন।
এই কতো তোমাক তেনেকে বনাই দিব তুমি ডাইৰৰেক্ট পঞ্চায়তলৈ যোৱাাহাধতেন দেখখন বনাই মেলি আজৰি কৰিব পাৰিলাহেতেন আমি পঞ্চায়ত গৈ গৈহেনাই অনা।
অহ ', তেনেকে কৰিব পাৰি নেকি?
অহ ', পাৰিতো আকৌ তোমাৰ ৰেচন কাৰ্ডৰ নাম আছে? আছে নে ই যবকাৰ্ড মংগল বাই মঙগলবাৰে বে বাইদেউজনী আহে তুমি ৰেচন কাৰ্ডখন লৈ যাবা। তোমাৰ লগে- লগে। হৈ আহিব
অ তেতিয়াহ'লে যাবহ কোন ক মানে হেৰিয়তে পঞ্চায়ততে বহে
পঞ্চায়ততে বহে তুমি ক'লেই হ'ল মই সেই জব কাৰ্ডৰ কাৰণে আহিছোঁ এই ৰে খনকাৰদ তুমি ডকুমেণ্ট কেইটা লৈ যাবা আৱ কিন্তু ৰেচন কাৰ্ডখন মেইনলি লাগিবই মানে নাই
গম পাইছোঁ
গ'লে তুমিও লগে লগে বনাই আনিব পাৰিবা মই ৰেচন কাৰ্ড নোহোৱাকে বনাই আনিলো মোৰ দিন হ'ল বাৰু
আহ
কাৰ্ড নহ'লে নিদিয়ে
উম বাকী খেতি বাতি কিমান আগবাঢ়িছে
এ কঠীয়া পাৰিলো যিখনে হৈছে আৱ শুনি চাইে কিমান চিঞ বাখৰ কৰি থাকো কঠীয়া গোটেই গৰুৱে খাই হাঁহে খাই চফা বনাই থৈছে পুৰা আজিও সেয়া গৰুৱে খালে তিনিবাকে কঠিয়াবোৰ কঠীয়া হ'বলে নাই আৱ
হয় হয় হয়েও কিনো কৰিবা আমাৰও এ কঠীয়া পাৰিলে বাৰু এ সাত পাচৰ পৰাই ৰুব লাগিব ব
অ সেতেনো কৈছিলে উম সলনা সলনিকে ৰোৱা কথা
আহ
মই কৈছোঁ পাৰিলে ৰুই দিম আৱ যদি একো বেমাৰ আজাৰ নহয়
হয় হয় আজিকালি মানুহৰ কথা ক'ব নোৱাৰা নহয় তোমাৰ এই ভাল দেখিবা এই বেয়া স
বেমাৰে নুগুচে দেখোন
অ এতিয়াই দেখিবা এতিয়াই দেখিবা ভাল তাপা পিছফালেৰে কিবা কি হৈছে কাৰ কি হৈছে কোনোও নাজানে
কোনো নেজানে অ আৰু তুমি মানুহজনী উ নিজতকে বেছি অ জুখতকে বেছি শকত হৈছা নেকি
তাকেহে পায় কিনো কৰিম বাৰু নেখাওঁ ৱে দেখোন এতিয়া আজি দিনটো আজি তোমাৰ কি কবা ভাত মানে খাবলে নহ'লেই
অ এ খোৱাৰ লগত নহয় অ যা যি মানে টেনচন চেনচন ইমান নাথাকিলে অকমান নিজে মানে নিজে ফুৰ্তি মনে থাকিলে শকত হয় দেখোন
সেইটো সঁচা কথা কিন্তু দেই টেনচন আছে যদিও মানে কি হয় গম পোৱা নাই মানে চিন্তা টো লৈ পেলাই বহি থাকি ইৱ নোৱৰো কিছুমানে ধৰি লোৱা চিন্তা কৰিলে মানে তোমাৰ চিন্ত ভিতৰত চিন্তাটো ভিতৰত সোমাই যায়গে কিন্তু মানে মোৰ মানে চিন্তা আছে যে মানে এ চি কি চিন্তা কৰিনো কি পাম
অ কিনো কৰি পাম একো অ যোনবিলাক কথা সমাধান হয় অ যোনবিলাক কথা সমাধান হয় সেইবিলাকৰ চিন্তা কৰিবলে ভাল যোনবিলাকৰ সমাধানৰ চিন্তা
অ চিন্তা কৰি লাভ নাই নহয় আৰু তোমাক কৈ শেষ চিন্তাৰৰ ভিতৰত সোমাই থাকিনো মই নিজকেহেপেলোৱা হয়
অ তো আকৌ এনেই চিন্তাত সোমাই থাকিনো কি লাভ আছে
গৈ মানু থাক লাগে
সেইটোৱেইটো অ
এনেই তুমি চিন্তা কৰি কি লাভ আছ লৰা এতিয়া দুবছৰ হৈছে
অ অ ওচৰ ভাইটিটো আহিলে বোলে
আহ আহিলে আহিলে
অ শুনিলো দেখা সাক্ষাৎ হোৱা নাই মতা মেকীয়ে ঘৰত নাথাকেই নেকি
অ
অথনি তাইক ফোন কৰিছিলো মই টো হেৰি কৰিবলৈ তাৰপিছত তাই তোমাৰ নাম্বাৰটো খুজিলো ক দিম বুলি কলে এতিয়ালৈ মানুহ এ নাই তাৰপিছত মই ওচ খুই জনি পা লৈছো
আহ
অ ধনী মই আকৌ ইমান হেৰি নাজ নাজানো যে নতুনকে শিকিছো আৰু
তাকেহে তুমি অ তুমি যে কাম এটা কৰি আছা ন
অ নতুনকে শিকিছো মানে নাজানো দে বৰকে
অ ঠিকেই আছে স কৰিব লাগে কিবা কিব এটা কৰি থাকিব লাগে
এ এনেই থকা এনেই থকাতকে ন ঘৰতৰতো দিনৰ দিনো এনেই বহি থাকোৱেই অ কিবা এটা কিবা এটা কৰি থাকিলে নিজ নিজৰে ভাল দিয়াচোন
উম এনেই এতিয়া হেৰি গৰু ছাগলী হাঁহ গৰাকাকী চব আছে নেকি
মোৰ কুকুৰাও আছে তোমাৰ কুকুৰা আছে তোমাৰ উম ডাঙৰাত চামৰ আছে দহটামান আছে নেকি তাৰ সৰু পোৱালি বগে না এই বেমাৰ আহে সি মৰিলে কেইটামান। এ এতিয়া তিনটা নে চাৰিটাাহে আছে। চাগে। তাৰাপা হাঁহ আছে তোমাৰ উম হাঁহ পোৱালি নটা আছে। ডাঙৰ হাঁহ পাঁচটা আছে। ছাগলী এজনী আছে সিমান খিনি আৰু বেছি বেছিনাই
এ হওক দিয়া হ'লেও বহুত খিনি আছে আমাৰ বিলাকত দেখোন একো কোৱেই নাই।
এ কছো কষ্ট নকৰিলেনো এতিয়া বি পদ দুুখন কিবা এটা কৰি খাবলৈ নায়েই এই দেখোন।
উম হয় হয় আৰু তোমালোকৰ ধৰি লও বেলেগ একো নকৰিলেও গাহৰিজনী বা গাহৰিটো পুহিলেও তোমালোকৰ বহুত সেই
অ এ মই গাহৰি পোহা নাই অনাই নাই মানে কি হয় জানা নাই এতিয়া গাহৰি বেমাৰ ধেৰ হৈছে যে, তাৰপা গাহৰি আনি অ তুমি এতিয়া পাঁচ হাজাৰ এটাকে হয় পাঁচ হাজ টকা লয়টো পাঁচ হাজাৰ টকা তুমি কিনি আনিলা আনি যদি তুমি একো নিজৰ পাঁচ হাজাৰ টকাতো নোলাই কষ্টেই টাউন ওলায়।
উম সেইটোয়ে সেইটো নিজৰ প্ৰফিটটো নিজৰ প্ৰফিটটো ওলালে বস্তুএটা পুহিবলৈ ভাল। যদি প্ৰফিত অ যদি সুধে মানে ধৰি লোৱা হেৰিটো মূলৰটো যদি ন থাকে।
অ পুহি কি লাভ আছে? অ এই মাততে সেয়া মোৰ ন টা গাহৰি মৰানা জ তেতিয়াবা ধৰি বেয়া লাগিলে মন তেতিয়াবা ধৰি মই গাহৰি জাততটো অনাই নাই নানোৱেই বুলি অনাই নাই
হ হ হ বাকী মানুহজন কেত তেতিয়ালৈ আহিব?
এ আৰু দুমাহ তিনিমান থাকিব তাৰপিছতহে আহিব।
অ এতিয়া ক'ত আছে নো?
এতিয়া ঢাপ জিৰত আছে। কাইলৈ আকৌ তাৰপা বেলেগ এটা জেগাত যাব। ব
অ ঠিকে আছে পইচা পাতি পঠিয়াই থাকে নহয়।
এ যোৱা বেছি দিন হোৱা নাই ন এমাহ হোৱা নাই আৰু দহ দিন মান গলে এমাহ হ'ব আৰু।
অ। হওক দিয়া ইয়াত থাকি ইয়াত থকাতকে তালে গৈছে কিবা এটা কিবা এটা কৰিবলৈ হ'ব
উম এ ইয়াত থাকিলে কনো তল তলকে ঘূৰিহে ফুৰে ঘৰত এক চেকেণ্ড নাথাকেই আৰু কিমান কাজিয়া কৰি কৰি থাকিবা তাৰছত সেইকাৰণে পঠিয়াই দিলো যা বোলো উ তাত বাহিৰত থকাই ভাল কিবা এটা নহয় কিবা হৈ থাকিব আকৌ এতিয়া ছালীজনীকো পঢ়াব লাগে উম ছালজনীকো
আজিকালি তোমাৰ আজিকালি তোমাৰ পঢ়া শুনাতে কিমান খৰচ
উম মই তাত দে প্ৰতিমাহে মাহে গাড়ী ভাড়া চাৰিশ যায়েই বাকী যোৱাবাৰীতহে দি যু সেই নিকেতনৰ নহয় যেনিবা এ নহয় জাতীয় বিদ্যালয়ত দিয়া নাই সেই ষ্টেচনৰ ওচৰত স্কুল এখন যে আছে যে তাতে দিলো তাই আকৌ ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰে যে তাত মানে শিক্ষাতো ভাল ভাল এতিয়া তোমাৰ এমাহত দুই ডিছটা দুই ডিছটা বহি লাগেই প্ৰশ্ন ডেইলি প্ৰশ্ন উত্তৰ লাগেই সেই তেনেকোৱা এখন বুজি গভমেণ্ট হ'লে তেনেকোৱা স্কুল এখন হলে ভাল আও
উম উম বৰ্তমান হবাই এনেই লাভ নাই নহয় আজিকালি আজিকালি পঢ়া শুনাতো তোমাৰ বহুত পইচা লাগে নহয়
উম নকবা চ আমাৰ নিচিনা উম আমাৰ নিচিনা মানুহে প্ৰাইভেট স্কুলখনত দিব নোৱাৰো যে এনেকোৱা ভাল ভাল চাই গভৰ্মেণ্ট স্কুলতে দিব লাগিব দিয়াচোন
যি পাৰিব চৰকাৰীতো পাৰিব যি পাৰি মানে হেৰি দি আছে আৰু চবতে পাৰিব প্ৰাইভেটত দিলেও পাৰিব চৰকাৰী দিলেও পাৰিব যা আগ্ৰহ আছে মানে
উম উম
আৰু তথাপিতো ঘৰতো এতিয়া তুমি প্ৰাইভেটত দিলে বুলি যে ঘৰত তোমাক গুৰুত্ব নিদিয়ে
নহব উম বাৰু এতিয়া এতিয়ালৈকে বাৰু ভালেই পায়ে আছে বাৰু পিছলে কি হয়, নাজানো ও। মানে বেলেগত কে অকমান এডভান্স কৰিছে বাৰু আখৰ-চাখৰ বিলাকতো। হ'লেও চিন্তা এটা হয় থাকে দেচোন টিউচন এটা-এটা দিব লাগে। ইংলিছখিনি মই ইমান নাজানো যে। জানো, হ'লেও মানে ভালকে তাৰ এইবিলাক মই ইমান
এ হ'ব যোৰ দিব হোৱা নাই নহয়। লাহে-লাহে পাৰিবগে আৰু। তাই ইমান যোৰ দিব বয়স হোৱাগে নাই নহয়।
উম', তুমি বয়স কিমান হল বুলি ভাবিছা। এইবাৰ তৃতীয় শ্ৰেণী পালেই। উম', আৰু নহয় একচুৱেলি মানে কিতা-কিতাপখিনি বেছি তান যে
অ', সেইটো হয় বাৰু আজিকালি তোমাৰ কৰ্চ বিলাক বহুত। তান নহয়
মানে বেলেগতো ইমান টান নহয় এতিয়া আমাৰ বয়সত আমি যিখিনি পঢ়িছিলো সিহঁতৰ বয়সত মানে তাৰ দুগুণ
উম উম আৰু আজিকালি এটা। চাবজেকৰে কৰে দুটা দুটা হেৰি।
অ', অ', এতিয়া তোমাৰ পৰিৱেশ পৰিৱেশটো এক্সট্ৰাকে দিছে নহ, তাৰ বদলি সেই পৰিৱেশৰে যেনিবা আৰু এখন কিতাপ এক্সট্ৰাকে দিছে মানে তোমাক।
অ', তেতিয়াহলে তুমি ভাবাচোন এই তৃতীয় শ্ৰেণীতে এটা বিষয়ৰে দুটা। দুখন দুখন কিতাপ। তেতিয়াহলে আৰু সি সেহেতি, এ নাইন-টেন পোৱালে আৰু কিমান মানে হেৰি হ'বগে।
উ, কথা মানে তুমি ভাবি চোৱাচোন আৰু তুমি মানে ইংলিছখন তুমি মেলিব নোৱাৰা মানে, এইটো পাঠে যে তুমি বুজাই দিম সেইটো নহয় মানে। নে আৰু প্ৰশ্নবোৰ ইমান ক্ৰিটিকেল দিয়ে নহয় তুমি মানে পাগল হৈ যাবা আৰু এতিয়া পেপাৰখন লিখি দিয়া নহয় প্ৰশ্ন প্ৰশ্ন কাকত খন চব পকোৱাট লিখি দিয়ে। এতিয়া মই পকোৱাখৰ নাজানো কিন্তু মোৰ ছোৱালীজনী এয়া পকোৱাখৰ মানে বহুত খিনিয়ে জানে মানে মোতকে আৰু পকোৱানে লিখে তাই অ', বেলেগ নৰ্মেল কে। আখৰ ইংৰাজী লিখিব তাই নাজানে। চব পকুৱাতে লিখে তাই এতিয়া। মই কিন্তু বুজি নেপাওঁ পুক পুক। কোৱাটোত ইমান মই বুজি নেপ পাও মানে ইমান ভালকে নাজানো মানে পকোৱা খিনি, আৰু ইনেও আগৰ পৰাই গেধাই ইংলিছ। ছত
হ, হ'লেও নহ-হলেও এতিয়া আমি বিলাকেও নোৱাৰো গম পোৱা নে। আজিকালি যিবিলাক মানে ওলাইছে নহয় আজি যিবিলাকৰ বিষয়ে আম বিলাকে নোৱাৰো, মানে তোমাৰ একদম আঁতৰত পঢ়ি অহ মানে মানুহক ধৰি লওক গুৱাহাটী, ডিব্ৰুগড় ইউনিভাৰ্চিটি এনেকাই ডিয়েবিলাকত ইংলিছত মেজৰ কৰা মানুহক পঢ়োৱাব লাগিব।
উম', তোমাৰ মেথছটো ইমান ক্ৰিটিকেল কে তোমাৰ আহিব নপায়, মানে তাইক দিছে তাই বুজিয়ে নাপ পায়, মানে পিতিউ লাভ নাই, মানে তোমাৰ এই মাত্ৰ কৈ গলো নহয়। তাৰ আকৌ নেক্সট মুহুৰ্ততে মানে তাৰ লিখিব নাজানা নিচিনা হৈ যায় মানে কেতিয়াবা এনেকুৱা।
হয়, হয়। হ'লেও ইমান জোৰ নিদিবা এতিয়া লাহে লাহে হ'ব আৰু। হিনো এতিয়া ইমান হয়-নহয় আৰু ধৰি লোৱা এবছৰমান যোৱাৰ পিছৰ পৰা মানে ধৰি লোৱা পঞ্চম শ্ৰেণীত বা তুমি অকমান হেৰি কৰিব পাৰিবা আৰু। সেইটো হয়। আজিকালি মান মানে যুগ যিটো আহিছ ন'? নিজে কিবা এটা কৰি খাব নোৱাৰিলে